অহ
তাকে কি কৰিছিলা?
অ আছিলো অ ভাত খাই উঠিলো অলপ আগত তুমি খালা?
হয় হয় থাকে খালৰ বন,
অ
তাকে আমি আজি এতে আলোচনীৰ ভাবিছো মানে ই ভিৰ ওপৰত হলে কেনেকে হ'ব?
অ অ কাৰেণ্টত চলা যে আজিকালি ওলাইছে অ খুব সুন্দৰ ভাল হ'ব। ভাল বিষয় এটা বাছি লৈছা।
অ তাকে আজিকালি মানে সকলোতে ই ভিয়ে গাড়ী শুনিবলৈ পাইছো ইভি তাকে, এনে তুমি ইভি বুলিলে আচলতে কি বুজায় নো?
অ মানে ইভি মানে ইলেক্ট্ৰিকেল ভেহিকেল অৰ্থাৎ মানে, এনে বাহন যি মানে পেট্ৰল বা ডিজেলৰ সলনি মানে, এ বিদ্যুতৰ সহায়ত চলে মানে আজিকালি যিহেতু- পেট্ৰল ডিজেলৰো দাম বাঢ়িয়ে গৈছে কিবা আজিকালি
হয় হয়, হয় হয় হয়, অ এনেই তেন্তে ই মানে কেনেকে চলে?
সাধাৰণ গাড়ীত মানে ইঞ্জিন থাকে এতিয়া যিবিলাক গাড়ী আমি চলাই থাকো তাত ইঞ্জিন থাকে কিন্তু ইভিত মানে বেটাৰী আৰু ইলেক্ট্ৰিক মটৰ থাকে। বেটাৰীত শক্তি সঞ্চয় হয় আৰু সেই শক্তিৰে- মটৰটোক ঘূৰি মানে গাড়ী খন চলে আৰু
অ বেটাৰী কিমান সময় থিকে ন
মডেল অনুসৰি ভিন্ন হয় কিছুমান মানে ইভি এবাৰ সম্পূৰ্ণ যদি চাৰ্জ দিলে মানে দুশ পঞ্চাশ কিলোমিটাৰৰ পৰা ছয়শ কিলোমিটাৰৰ প পযন্ত মানে চলিব পাৰে
অ বা মানে কিন্তু ইমান চাৰ্জ দিবলৈ কিমান সময় লাগিব
সাধাৰণতে সাধাৰণ চাৰ্জাৰত ছয় পৰা আঠ ঘণ্টা লাগিব পাৰে ফাষ্ট চাৰ্জাৰ ব্যৱহাৰ কৰিলে মানে ত্ৰিশ মিনিটৰ পৰা এক ঘণ্টাৰ ভিতৰত আশী শতাংশ কিন্তু চাৰ্জ হৈ যায় কিন্তু
অ ভালে মানে এনেই পেট্ৰল গাড়ীৰ তুলনাত মানে খৰচ কেনেকুৱা হ'ব ন
অ মানে এইটো চলোৱাত খৰচ বহুত কম কৰা পেট্ৰল গাড়ীত এশ এশ কিলোমিটাৰ যাবলৈ মানে ছয়শ আঠশ টকা খৰচ হ'ব পাৰে কিন্তু ইবিত হয়তো এশৰ পৰা ডেৰশ টকাৰ বিদ্যুতৰ বিদ্যুত লাগিব
হয় হয় হয় তেন্তে মানুহ অধিক টিভি নলয় নলয় নেকি কিয় আজিকালি
মানে মূল কাৰণ হৈছে আৰম্ভণিৰ মানে ধাম ই ভি কিনিবলৈ প্ৰথমতে কিছু বেছি টকা লাগে যদিও পিছত মানে ই ধন আৰু ৰক্ষনাবেষণ
অ হয় হয় তাকে ঠিকেই নাই এনেই ৰক্ষণাবেক্ষণ মানে এনেই কম কিয় নো আৰু
কাৰণ মানে ইভিত ইঞ্জিন ইঞ্জিন অইল ক্লাচ গিয়াৰ বক্স আদি মানে যত কি মাংস নাথাকে। গতিকে নষ্ট হোৱাৰ সম্ভাৱনাও কম,
অ এনেই পৰিৱেশৰ কাৰণে কেনেকুৱানো এই বিধু
পৰিৱেশৰ বাবেতো বহুত উপকাৰী আহ ইভিৰ পৰা ধোঁৱা ওলাই, নাহে
অ হয় অ এনেই যদি আমি অসমত চাও, অসমত আমাৰ ই ভৱিষ্যত কেনেকোৱা হ'ব বুলি ভাবা,
মোৰ মতে উজ্জ্বল কাৰণ চৰকাৰে বিভিন্ন মানে এইবোৰ মানে কি কয় আজিকালি পদক্ষেপ লৈছে। এ চাৰ্জিং ষ্টেচন, ধৰি মানে চাৰ্জিং ষ্টেচনো বৃদ্ধি কৰিছে।
অ হয় হয় হয় মানে গুৱাহাটীতো আজিকালি বহুত ইভি দেখা যায় মানে
উম উম হয় বিশেষকৈ ই ৰিক্সা ইলেক্ট্ৰিক স্কুটাৰ আৰু নতুন, ইলেক্ট্ৰিক গাড়ী বহু বৃদ্ধি মানে বহুত আগতকে মানে বাঢ়ি আহিছে।
অ তাকে এই চাৰ্জিং ষ্টেচন বুলি যে ক'লা। মানে ই মানে, কম হ'লে সমস্যা নহয় ন,
কিছু সময় ইচ্ছা আছে কিন্তু এতিয়া মানে বহু শ্বপিং মল পেট্ৰল পাম্প আৰু মানে পাব্লিক প্লেছত চাৰ্জিং পইণ্ট স্থাপন কৰা হৈছে।
তটো নিৰাপদ নাই
নিশ্চয় এই ই ভিসমূহ মানে বিশেষভাৱে ৱাটাৰপ্ৰুফ আৰু মানে চেফ টিতেচটিং কৰা হয় গতিকে সাধাৰণ মানে বৰষুণৰ সমস্যা নহয় আৰু
অ যদি কেতিয়াবা বেটাৰীটো নষ্ট হৈ যায় তেতিয়া কি কৰিব মানুহে,
সাধাৰণতে আঠ দহ বছৰ বা তাতকৈ বেছি সময় বেটেৰী ঠিকে তাৰ পিছতহে মানে বেটাৰী সলনি কৰিব লাগে বা বেয়া হোৱা এনেকুৱাবোৰ হয় আৰু
অ এনেই বেটাৰী দাম বহুত বেছি চাগৈ
কিছু বেছি হয় কিন্তু প্ৰযুক্তি উন্নত হোৱাৰ লগে লগে মানে দাম কমি আহিছে।
হয় হয় হয় এনে ইবিধ মানে এনে গতি কেনেকুৱা হ'ব?
যথেষ্ট ভাল ইলেক্ট্ৰিক মটৰে মানে তৎক্ষণাত। ক দিয়ে টক বুলি যে কয় আহ সেয়েহে মানে পিক আপ টো মানে খুব দ্ৰুত হয় সেইদিনা আকৌ মই আমাৰ। ওচৰৰে মানুহজনে মানে এখন। কুটি মানে। মোক চলাব দিলে। যিহেতু এনেই বাইক স্কুটি পেট্ৰলত চলাই থকা মই মানে অকমান ৰেষ্ট দিওঁ। মানে ইমানে টৰ্ক পুৰা পিক আপ মানে স্পীড
অ' তাকে ঠিকেই ঠিকেই ভালে হয় হয় তাকে মই শুনিছো ইবি একদম শব্দ
ঠিকেই শুনিছা ই মানে বহুত শান্ত ভাৱে চলে। মানে নজ পলিচন কমোৱা সহায় কৰে।
হয় হয় আৰু যদি কেতিয়াবা দীঘলীয়া যাত্ৰা কৰিব লাগে।
যেতিয়া আগতেই মানে চাৰ্জিং ষ্টেচনত থম চাব লাগিব যদিও নতুন ইভি হ মোৰ মানে ৰেঞ্চ যথেষ্ট বৃদ্ধি পাইছে।
অ' অ' অ' তাকে আমাৰ গুৱাহাটীত বাৰু শুনিলো কিন্তু আমাৰ যদি অসমৰ গাও অঞ্চলত ইবি মানে কিমান সুবিধাজনক বুলি ভাবা।
য'ত বিদ্যুৎ সংযোগ ভাল। তাত মানে যথেষ্ট সুবিধাজনক ঘৰতেই ৰা ৰাতি চাৰ্জ দি ৰাখিব পাৰি।
হয় হয় এনে যদি বিশ্বজুৰি ইভিৰ চাহিদা কেনেকুৱা?
বহুত বৃদ্ধি পাইছে বহু দেশ ভৱিষ্যতে মানে পেট্ৰল ডিজেল গাড়ী। কমাব বিচাৰিছে কিছুমান দেশে
ভৱিষ্যত মানে ইভিৰে বুলি ভাবিব পাৰি ন?
এনে একেবাৰে যদি যদিও এতিয়াও। সকলো সমস্যা সমাধান হোৱা নাই। তথাপি ইভিয়েই মানে আগন্তুক। পৰিবহন ব্যৱস্থাৰ মূল অংশ হ'ব বুলি ভাবো আৰু
অ' তাকে তুমি কৈ আছা যিহেতু মোৰ এখন ইভি লবলৈ বিৰাট মন গৈছে এতিয়া।
উম কিনাৰ আগতে নিজৰ মানে প্ৰয়োজন বাজেট আৰু দৈনিক যাত্ৰাৰ মানে দূৰত্ব বিবেচনা কৰিবা কিন্তু আগতে।
অ' হয় হয় হয় তাকে ইলেক্ট্ৰিক স্কুটাৰ। ট্ৰিক গাড়ীৰ ভিতৰত মানে এনে কোনটো ভাল হ'ব নো
যদি তুমি ব্যয়ক্তিগত দৈনিক যাত্ৰাৰ বাবে মানে লাগে। তেতিয়াহ'লে স্কুটাৰ যথেষ্ট। পৰিয়ালৰ সৈতে মানে ভ্ৰমণৰ বাবে। ত হ'লে তোমাৰ গাড়ী ভাল।
অ হয় হয় হয় ঠিকেই মানে যদি এতিয়া ইভি দেশৰ অৰ্থনীতিক মানে কেনে প্ৰভাৱ পেলাব।
আমদানি কৰা ইন্ধনৰ ওপৰত মানে নিৰ্ভৰশীলতা কমাব। লগতে নতুন উদ্যোগ। সৃষ্টি কৰিব। আৰু কৰ্মসংস্থাপনো বৃদ্ধি কৰিব। উব।
অঁ হয় হয় হয় তাকে এই মানে এই বিশেষ কথা পাতি মানে বহুত নতুন কথা শিকিলোঁ দেই তোমাৰ পৰা। নে চিখোনি জানা।
প্ৰযুক্তিৰ বিষয়ে তেতিয়াহলে তুমি। ভ গাড়ী ল'বা নে মানে পেট্ৰল ডিজেলত চলা তোমাৰ কেনেকুৱা লবলৈ মানে এতিয়া তোমাৰ মন গৈছে।
অ তাকে মই হা হা।
বৰ্তমান মানে যিমান পৰিস্থিতি। হৈছে এতিয়া শুনিবলৈ পাইছো মানে কিবা। অ ইথানল যুক্ত মানে। তোৰ লাহিব বা সেইবোৰ আহিব। বোলে বোলে আমাৰ এই নৰ্মেল গাড়ীবোৰ। বোলে মানে বেয়া হ'ব বুলি সেনেকুৱাকৈ শুনিছো। এতিয়া সেইটো শুনি মানে মোৰো। ভয় লাগিছে এতিয়া মই ইমান। দাম দি মই এখন ৰয়েল এনফিল্ডৰ বাইক। খন ল'লো। এতিয়া যদি আকৌ এনেকুৱা, ডেমেজ হয়তটো কিমান মোৰ লোকচান হৈ যাব।
হয় হয় তেতিয়া কি তেতিয়া চবে মানে বহুত মানুহে তেতিয়া ইভিত। তে মানে।
উম ইভিতে যাব আৰু। উম উম তাকেই। টো। কাৰণ মানে আজিকালি। পেট্ৰল ডিজেলৰ দাম বাঢ়িচে আৰু। এটা সময়তো শেষই হব সপাই। পেট্ৰল ডিজেল। পৃথিৱীত শেষ হৈ আহিছে। ছে লাহে লাহে। তোমাৰ ত্ৰিশ টকা পৰা আছিলে। পেট্ৰল ডিজেল ত্ৰিশ টকাৰ পৰা আজি চোৱা।
অ এশ পাঁচ টকা এশ সাত টকা এনেকুৱা পৰ্যন্ত বাঢ়িবলৈ ধৰিছে হেই আজি। আজিকালি মানে বহুত জনাজত হৈছে এইবিধ। কিন্তু মই বহুত কেতিয়া অ হয় হয় মই কেতিয়াবা বহুত শুনিছো ই। জুই লাগে।
অ মই এনেকুৱা দুই একোটা ঘটনা মানে দেখিছো বা। চচিয়েল মিডিয়া সামাজিক মাধ্যমতো পাইছো। কিন্ত। হয়তো মানে কিছুমান যান্ত্ৰিক যিহেতু মানে এইবোৰ যন্ত্ৰৰে চালী যান্ত্ৰিক বিজুতিৰ ফলত হয়তো এনেকোৱা কেতিয়াবা হ'ব পাৰে। কিন্তু সদ্যহতে বাকী। যিমানবোৰ মানে ইভিৰ গাড়ী চলি আছে। সকলোতে সেনেকুৱা সমস্যা দেখা নাই। দুই একোখনত কিবা এটা। যান্ত্ৰিক বিজুতিৰ ফলত হ'ব। পাৰে।
অ কেতিয়াবা হয় আৰু মানে যদি কেতিয়াবা মানে ঘৰৰ। চত চা ইত।
উম কেতিয়াবা ঘৰতো হৈ যায় নহয় অ এই কিন্তু। অ'লাৰ যিখন মানে স্কুটাৰ আছে। অলাৰ অলাৰ বুলি এখন আছে নে সেইখন কিন্তু বহুত। ই পিকা আপ মানে স্পীড আৰু ভাল মানে। বহুখিনি জেগাও ঠাইও আছে। অ তুমি সেইখনো মানে লোৱা যদি লব পাৰা আৰু উ আজি কালিতো বহুত। ডাঙৰ ডাঙৰ ব্ৰেন ডাঙৰ মহিন্দ্ৰা। আদি কৰি ডাঙৰ ডাঙৰ কোম্পানীও ই। বিৰ। এ মানে চাৰিচকীয়া বাহন বনোৱা আৰম্ভ কৰিছিল।। তুমি গম পোৱা নে?
শুনিছোঁ, শুনিছোঁ, শুনিছোঁ মহিন্দ্ৰ গাড়িও আছে।
উম ই ভিৰ যে, ই ভিৰ চালিত, উম ভাল লাগিছে কিন্তু এই গাড়ী কেইখন।
ভাল লাগিছে, ভাল লাগিছে, তাকে এনেই যদি এতিয়া মই কিনো, মানে কিমান মান? মানে, পইচা মানে, লাগিব ন?
তুমি কি, অ স্কুটাৰ কিনিব গ'লে তোমাৰ একদম আৰম্ভণিৰ পৰা যদি তুমি একদম কম বাজেটৰ সত্তৰ হাজাৰত তুমি এখন পাই যাবা।
সত্তৰ হাজাৰৰ পৰা আৰম্ভ হয় ন?
মই যে ক'লো তোমাৰ, আমাৰ ঘৰৰ ওচৰত মানে? খুৰা এজনে কিনিছে, অকায়া বুলি, অকায়া কোম্পানীৰ। অকায়া কোম্প পানীয়ে সত্তৰ হাজাৰৰ এখন কিনিছে এতিয়া, চলাই আছে ধুনীয়াকৈ ভাল।
অ ভাল‌ ভাল অ তাকে, আৰু যদি গাড়ী কিনিব হ'লে। কিমান মান? মানে হেৰি পৰা আৰম্ভ হ'ব?
দুই চাৰিচুকীয়া কিনিব যোৱা, বৰ্তমান অকণমান চাৰিচুকীয়াৰ মানে খৰচাটো বেছি প্ৰায় আঁ, আঁ দহ লাখমান টকা পৰি যায় ইভিৰ।
অঁ।
উম বাজেটটো অকমান খৰচ বেছি, কিন্তু মানে ঘৰৰ কাৰণে মানে ভাল আৰু যদি ভৱিষ্যতৰ বাবে যদি- ভাবা যে পৰিয়ালৰ লগত বা বন্ধু বৰ্গৰ লগত মিলি ঘুৰিব যাম চাৰি চুকীয়া এখনকে লওঁ অ অ তেতিয়াহ'লে- বিয়ে লগ কোৱা আৰু কাৰণ লাহে লাহে ইবিৰে ভৱিষ্যত। আমাৰ দেশত পেট্ৰল ডিজেলৰ মানে আৰু।
হয় হয় হয় উম ঠিক কৈছা। তাকে আজি মানে বাৰ্তালাপটো কৰি ইভিৰ ওৰত ভাল লাগিল। এ বহুত নজনা কথা জানিলোঁ তোমাৰ পৰা।
হয়।
আগতে যিহেতু শুনিছিলোঁ। আজি তোমাৰ পৰা মানে। সম্পূৰ্ণভাৱে গম পাই গলোঁ। ই ভি মানে কি প্ৰকৃততে। তাকে আজি ভাল লাগিল। আৰু অ তাকে আৰু আলোচনা কৰিম আমি। কৰি যাম ঠিক আছে বাৰু ধন্যবাদ। অঁ